হেল্ল' উম শুনিছো শুনিছো। মোৰ মাতো শুনিছানে?
উম শুনিছো শুনিছো। কি কৰিছা?
এয়া তোমাৰ এনে গছৰ তলতে বহি আছো অকমান।
অঁ-অঁ-অঁ।
তুমি কি কৰিছা?
এ মইও তোমাৰ সেই গছৰ তলতে বহি আছো, এ ঘৰৰ ভিতৰলে মানে সোমাব কই নোৱাৰি-নোৱাৰি বহুত গৰম যে।
গৰম হয়।
উম বাকী ভাত পানী?
খালো-খালো ভাত পানী খালো।
অ এই তুমি তোমাৰ খবৰ খাতি কোৱাচোন?
খবৰ খাতি ভালেই আৰু।
ভালে ন। আমাৰো ভালেই ভালেই বাৰু দেই। তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিছা যে।
অ এই ফোন কৰিছা মানে এইকেইদিন ধৰা ব্যস্ত মানে তোমাৰ খেতি বাতিৰ লগত খুব ব্যস্ত হৈ আছো এইকেইদিন, মানে এতিয়া খেতিৰ দিন যে।
অ।
এই পূৰা খেতি বাতিত লাগিছোঁ আৰু মাহঁতো লাগিছে ময়ো সহায় কৰি দিছোঁ।
অ অ খেতি কিমান আগবাঢ়িছে পিছে?
মানে ধৰা এতিয়া এ হাল-চাল বোৱা হৈ গ'ল আৰু এতিয়া যা-যোগাৰ কৰিছে বাকী খিনি।
বাকী ঘৰত সকলোৰে সকলো ঠিকে আছে ন?
আছে আছে অ মানে আজি তোমালৈ ফোন কৰিলো মানে সেইটয়ে আচলতে তোমাৰ লগত মোৰ ধৰা এই খেতি-বাতিৰ লগত জড়িত কথা দুটামান পাতিবলগীয়া আছিলে।
অ খেতি বাতিৰ লগত জড়িত ন? ম মই বাৰু সেই তেনেকুৱা কথাবিলাক ভালেই পাওঁ বাৰু।
অ এতিয়া মই এইকেইদিন পথাৰলৈ বস্তু এ উপ কৰিলো দেই, এতিয়া মই তোমাৰ ধৰা আমি যিহেতু গাঁওতে আছো ন জন্মৰ পৰা। মই তোমাৰ কি হয় সৰুতে যেতিয়া পথাৰলৈ গৈছিলো মাহঁতৰ লগত তেতিয়া আচলতে মই কাম কৰিবলৈ যোৱা নাছিলো বাৰু, মই এনেই ধেমালি হিচাপে গৈছিলো। মানে কি হয় পথাৰলৈ গৈ কিবা এটা মনতটো ভাল লাগে। এ যেতিয়া মই পথাৰলৈ গৈছিলো তেতিয়া কি হৈছিলে আমাৰ ককাহঁতে নাঙল যৱলি লৈ বা বলধ গৰু লৈ তেওঁলোকে হাল বাইছিলে, তাৰপিছত প্ৰথম খুব হাল বাব ভাল পাই পেলাই ধৰা দিনতটো গোটেই দিন ছয় সাত ঘন্টা হাল বাই বাই মানে যেনে তেনে তোমাৰ পাঁচ দহ ছ দহ মান মাটি হাল বাই হয় যেনে তেনে। তাৰপিছত কি হয়। আমি ককাহঁতক তেনেকে জলপান-চলপান দিবলৈ যাওঁতে দেখো যে, ইমান দিনটো কষ্ট কষ্ট কৰি পথাৰখনৰ আমাৰ মানে চাৰিভাগৰ এভাগ হাল বাই হৈছেহে।
হয় হয় হয় সেইটো হয় বাৰু।
আকৌ যদি চাও কি হয় এই তেনেদৰে যেতিয়া বোকা দিয়ে। আমাৰ ইয়াত বোকা দিয়া বুলি কয় আচলতে, সেই যেতিয়া সেই বোকা দিওঁতে কি হয় এই গৰু বলধ গৰু আৰু মৈ এই মৈৰে কি কৰে সেই বোকা দিয়ে। মানে কি হয় বোকাটো মানে সমান কৰি দিয়া আছ আচলতে ৰুবৰ কাৰণে সহায় হয় কিন্তু বৰ্তমান মই কি দেখিছো দেই মই এইকেইদিন পথাৰলৈ গৈ দেখিলো যে এই নাঙল বস্তুতটো বৰ একেবাৰে নাইকিয়া হৈ গৈছে।
অ, নাইকিয়া হৈ গৈছে অ, সেইটো মইও লক্ষ্য কৰিছোঁ।
অ, হয়, এতিয়া মই কালি গৈ দেখিলো তোমাৰ পথাৰত চাৰিওফালে তোমাৰ ট্ৰেক্টৰ, তাৰপিছত তোমাৰ পাৱাৰটিলাৰ সেই তেনেকুৱা ধৰণৰ লোটা ভটা এই বিভিন্ন ধৰণৰ বস্তু, এই বস্তু বিলাক মানে মই দেখি আচৰিত হৈছো যে আগতে ইমান কষ্ট কৰি হাল বাইছিলে আৰু বৰ্তমান ইমান সহজ হৈ গৈছে আচলতে সেই ক্ষেত্ৰ ত আমাৰ বহুত লাভো হৈছে, কাৰণ কেলৈ চোৱা বৰ্তমান আচলতে গোটেই যুগটোৱে যান্ত্ৰিক যুগ সেই ক্ষেত্ৰত আচল্ততে কি হৈছে যেতিয়া এনে ধৰণৰ যন্ত্ৰবলাক ব্যৱহাৰ কৰিছে আমাৰ আচলতে সময়খিনি বহুত বাচি গৈছে। সময়খিনি বাচি যোৱাৰ ফলত, আৰু লগতে কি হৈছে আমাৰ ককাহঁত বয়সস্থ হৈ আহিছে ন' দিনক দিনে, এই তেওঁলোকৰ কি হৈছে কষ্টতটো আচলতে কম হৈছে। কাৰণ ককাহঁত ততে যেতিয়া ছয় সাত ঘন্টা তোমাৰ হাল বাই বাই যেনে তেনে পাঁচ ছ ধৰা মান মাটি হাল বাইছিলে, এতিয়া সেই পাছ চদৰা বাদ দিয়া দুই তিন বিঘা মাটি হাল বাওঁতেহে লাগে আধা ঘন্টা বা একঘণ্টা। আমাৰ ধৰা পাঁচ ঘন্টাই আমাৰ লাভত থাকিলে। আৰু ধৰা কষ্টও কম হ'ল, গাড়ী যিজন মানে, সময়ো বাচিলে হয়। যিজন চালক সেই চালকজনে ধুনীয়াকে গাড়ীত বহিব বহি একদম প পথাৰ ইমূৰ পৰা সিমূৰলৈ হাল বায় এঘণ্টা বা ডেৰ ঘণ্টা তাত আদায় কৰি দিয়ে। যাৰ ফলত কি হৈছে আমাৰ বহুত সুবিধা হৈছে সময়খিনি বাচিছে, কষ্ট কমিছে, আৰু কি হৈছে আমাৰ খেতিতটো বহুত সোনকালে মানে আমি খেতি কৰি আজৰি কৰি দিব পাৰো। আৰু কি হয় আচলতে তাত খৰচ আছে বাৰু কাৰণ যেতিয়া আমি হাল বাই খেতি কৰিছিলো তেতিয়া আমাৰ খৰচ ৰ নামত একোৱেই নাছিলে, কাৰণ তেতিয়া চব আমি নিজে নিজে কৰিছিলে ধৰা মানুহ বিলাকে নিজ নিজে হাল বাইছিলে নিজে ৰুইছিলে, কিন্তু বৰ্তমানে আমি দেখো কি হয় যেতিয়া তুমি এজন ট্ৰেক্টৰ চালকক হাল বাবলৈ দিবা সেই চালকজনে যেতিয়া দেৰ ঘন্টা বা দুঘন্টা সময় হাল বাব তেতিয়া তেওঁলোকে মানে ধৰা ঘন্টা হিচাপে পইচা লয় বা ঘন্টাত মোক পোন্ধৰশ টকা দিবই লাগিব। তেতিয়াহে ভাল বাম, সেই তেনে ক্ষেত্ৰত আচলতে যদি দুঘন্টা হাল বাই তিনি হাজাৰ টকা তাত গুচি যায় আকৌ বৰ্তমান কি হৈছে মান এলেহুৱা হৈ যোৱাৰ লগে লগে এই কঠিয় তলাৰ পৰা আদি কৰি একদম ধান কটালৈকে সকলোঁ বিলাকতে মানে বেলেগৰ দ্বাৰাহে কামটো কৰাই যাৰ ফলত বহুত অত্যাধিক খৰচ হয় মানে, খেতিটো তেওঁলোকে কৰা নকৰা একেই হৈ যায়
একেই একে হয়।
তেনেকুৱা কথাবোৰ যেতিয়া তুমি নিজে খেতিতটো কৰিছা, তেনেহলে অকমান কষ্ট হ'ব কিন্তু তুমি খেতিটো নিজেও কৰিব পাৰা। হাল বোৱা, হাল বোৱা খিনিলৈকে বাৰু ঠিকে আছে, সেইখিনি সময় ৰক্ষা কৰি দিয়ে, সেইটো বাৰু ভাল, মানে তাৰ পিছৰ যিখিন খিনি কাম ধৰা কঠিয় তোলা বা ভুই ৰোৱা, সেইখিনিতো আমি নিজে কৰিব পাৰো তাত কোনো ধৰণৰ মানে পইচা খৰচ কৰিবলগীয়া কথাই নাহে, কাৰণ কঠিয়াত আৰুটো বৰ এ ক কামো নহয় তুমি আৰাম যি মি তুমি ৰে লৈ লৈ কৰিব পাৰা বাা তুমি দুন্টা ক তুলা ভাগৰ ল আা এ ঘন্টা ৰেষ্ট লৈ ললা তাৰ পিছত তুমি সেই উঠাই থোৱা কঠীয়াখিনি তুমি পিছৰ দুঘন্টাত তুমি ৰুই দিলা সেই তেনেদৰে আচলতে সময় বহুত লাগিলেও আমি সেই পইচাটো ৰক্ষা কৰিব পাৰো এ তুমি তুমি এতিয়া খেতি বাতিৰ বিষয়ে তুমি মোক এ কিছুমান কথা কোৱাচোন বাৰু খেতি বাতি আমি কেনেদৰে কৰা উচিত
হয় এ আচলতে এতিয়া খেতি বাতিত টো কেনেদৰে কৰা উচিত বুলি ক'লে এতিয়া একফালৰ পৰা চাবলৈ গ'লে মানে ডাইৰেক্ট কৈ দিব নোৱাৰো গম পাইছা নাই এতিয়া মই ডাইৰেক বক মই এইটোও ক'ব নোৱাৰোঁ যে আমি খেতি খেতি বাতি সেই আগৰ নিয়মত কৰিব লাগে তেনেকৈ বুলিও ক'ব নোৱাৰোঁ আৰু আৰু এইটোও ক'ব নোৱাৰো যে এতিয়া তোমাৰ নতুনকে যি যান্ত্ৰিক যুগ হয় নহয় নতুনকে যি যন্ত্ৰসমূহ আহিছে সেই যন্ত্ৰৰ দ্বাৰা খেতি কৰিব লাগে তেনেকে বুলিও কৰিব নোৱাৰো গম পাইছা নাই এতিয়া আমি মানুহে নিজে আমি চাব লাগিব যে আমি আমাৰ যদি নিজৰ দেহাই পাৰে হয় নহয় এজন মানুহে যদি নিজৰ দেহাই যদি কষ্ট কৰিব পাৰে তেনেহলে সেই প্ৰাচীন কালৰ খেতিতটো ঠিক আছে আৰু যদি তোমাৰ কষ্ট কৰিবলৈ মন নকৰে কৰে গম পাইছানে ম তোমাৰ খুব কম সময়তে বা ইমান সময় নাই সময় বচাব লাগে প পইচা পইচাৰ লগত ইমান কথা নাই গতিকে যদি সময় সময় যদি বচাব লাগে একেলগতে যদি খেতি কৰিব বিচাৰে তেনেহলে আমি যন্ত্ৰৰ দিশে আগবাঢ়িব পাৰো
হয় হয়
এতিয়া কি হয় তোমাৰ সেই আগৰ যদি আমি আগৰ প্ৰাচীন কালৰ খেতিৰ কথা কওঁ গম পাইছানে? তেতিয়া কি হৈছে। তোমাৰ সেই খেতিবিলাকত তোমাৰ গোবৰ সাৰ প্ৰয়োগ কৰিছিলে। গম পাইছেনে ধান খেতিত ধান খেতিতটো কি কৰে, তোমাৰ মানুহ বিলাকে সেই এনেকে পাচিয়ে পাচিয়ে গোবৰ নি মেলি তাৰ সেই মাট বিলাকত মানে তাত দিছিলে গম পাইছা মাটি তিত পেলাইছিলে। তাৰপিছত হাল বউন নে কি হয়। সেই মাটিখিনি ধৰি লোৱা তোমাৰ মিলি যায়, গোটেইখিনি লগতে তাৰপিছত তোমাৰ কি হয়। তোমাৰ মৈ চৈ যেতিয়া দিব তেতিয়া আৰু ধুনীয়াকে মিলি যাব হয় নহয়। তেতিয়া কিহত তোমাৰ সেই যেতিয়া তাত তোমাৰ খেতি কৰে মানে গম পাইছানে। যেতিয়া ধান খেতি কৰিব তেতিয়া কি হয় তোমাৰ সেই গোবৰ সাৰ খিনি যে দিছে সেই গোবৰ সাৰিনি খিনিৰ ফলত কি হয় খেতি বাতিতটো তোমাৰ খুব বেছিকে হয় মানে মছা নাই নৰি লোৱা মানে ধান খেতিৰ উৎপাদনতটো খুব বেছি হয় গম পাইছা, আৰু কি হয় মানে সেই তোমাৰ যেতিয়া আমাৰ অ নাঙল এতিয়া তোমাৰ ধৰি লৰা বলধ গৰুৰে যেতিয়া হাল বায় তাত যি তাত আমি যিটো নাঙল ব্যৱহাৰ কৰো সেই নাঙলটোে কি হয় তোমাৰ মাটিত এইটো মানে ভুন্দালি নেপেলাই যাৰ চকল লুটিয়াই দিয়ে মাটিতটো বুজাইছানে। মাটিিতটো খান্দি মেলি লুটিয়াই দিয়ে। কিন্তু এতিয়া তোমাৰ যি যি সমূহ যন্ত্ৰ উলাইছে সেইসমূহ কি হয় সেইসমূহে তোমাৰ একদম পুৰা মাটিটোত পুৰা দলৈকে একদম হাল বাই মানে কি কয় একদম মাটিটো খুকুচি পেলাই গমাইছানে অ মাটিটো একদম পুৰা মানে খুন্দালি পেলাই। যাৰ ফলত কি হয়। তোমাৰ সেই তাত থকা যিসমূহ মাটিৰ উপকাৰী মানে বেক্টেৰিয়া বুলিয়ে কৈছো আৰু ধৰি লোৱা মাটিৰ উপকাৰী যিসমূহ জীৱ ধৰি লোৱা পোক পৰুৱা কেঁচু সেইবিলাক কি হয় মাৰি পেলাই। উমাইছো নাই এতিয়া তোমাৰ সেই কেঁচুৱে আমাৰ মানে ধৰি লোৱা ধান খেতিত আমাৰ কিমান উপযোগী হয় নহয়। কেঁচুৱে কিমান ডাঙৰ ভূমিকা পালন কৰে, এয়া কি হয় স কেঁচু বিলাকো মাৰি পেলাই গম পাইছা নাই। যিহেতু গোটেই মাটিটো গুন্দালি পেলাই ন আৰু মেচ চিন টো মানে তোমাৰ একো হেৰি নাথাকে নহয় জু মেচিনৰ জোৰতো বহুত বেছি ন সিহঁতে মানে একো নাচায় মানে একদম যিমানে কঠিন বস্তু নহয়। সেইটো মানে গোন্দালি সি মানে কিবা গুৰি নিচিনা কৰি দিব মানে
কৰি দিব হয়-হয়।
তোমাৰ সেই কেঁচু চেচু বিলাক মৰি যায়। গম পাইছানে তাৰপিছত কি হয়, সেই কেঁচুটো মৰি গ'লে কি হয়। আমাৰ মাটিবলাকৰ যিটো উৰ্বৰা শক্তি সেই শক্তিটো কমি যায় নাই। গতিকে, কি হয় সেই সেইবিলাকত আমাৰ খেতিটো খুব অলপ এতিয়া মানে অলপ কম হয়। আগৰ তুলনাত যদি চাবলৈ যাওঁ। আগৰ তুলন-তুলনাত মানে এতিয়া আমাৰ খেতিটো কম পৰিমণে হয় আৰু গতিকে, এতিয়া এতিয়া তোমাৰ নতুন হেৰিও ওলাইছে বাৰু দেই নাই। ওলাব বুলি নকওঁ এতিয়া ধৰি লোৱা ৰাসায়নিক শিক্ষাস সমূহ যে ওলাইছে। সেইসমূহ পৰি ক্ৰয় কৰিলে সেই আমাৰ খেতি খেতিত মানে ফচলৰ উৎপাদনতটো বাঢ়িব। কিন্তু কি হয়। আমাৰ সেই কীটনাশক দ্ৰব্যবলাকে কি কৰে কীট পতংগও হেৰি কৰে হেৰি কৰে। কীট পতংগ বিলাক মাৰি পেলাই। আৰু কি হয়। তোমাৰ ৰাসায়নিক সাৰ বিলাকে কি কৰে মাটিৰ যিটো গুণাগুণ গুণাগুণ সেই মাটি-মাটিৰ গুণাগুণতটো মানে প্ৰায় মানে ধ্বংস কৰি পেলাই গম পাইছা নে নাই? মানে মাটিৰ যিটো উৎপাদন ক্ষম-ক্ষমতা গম পাইছা নাই। সেই ক্ষমতাটো মানে একদম নাইকিয়া কৰি পেলাই। পিছত-পিছত কি হয় সেই সাৰ সেই তোমাৰ ৰাসায়নিক সাৰ প্ৰয় প্ৰয়োগ নকৰিলে তোমাৰ মানে ফচলৰ উৎপাদনতটো বহুত কমি যায়।
কমি যায়, কমি যায়, হয়।
গতিকে আমি যদি তোমাৰ সময় যদি কমকৈ আমাৰ যদি হাতত সময় নাথাকে আমাৰ হাতত যদি সময় কমকৈ থাকে তেনেহলে আমি সেই যন্ত্ৰৰ দিশে আগবাঢ়িব পাৰো আমি যন্ত্ৰৰ সহায়ত আমাৰ কিছুমান লোকচান হ'ব কিন্তু কি হ'ব আমাৰ খুব কম সময়তে কি হব আমাৰ অ, খেতি বাতিতো তোমাৰ হৈ যাব মানে হাল চাল বোৱাটো হৈ যাব
হয়।
আৰু কি হব তোমাৰ মানুহৰ এতিয়া খেতিয়কৰ যিমান খিনি কষ্ট হয়, এই কষ্ট কষ্টতটো এতিয়া নহ'ব মানে, গম পাইছা নাই? আৰু তোমাৰ এতিয়াতো তোমাৰ বহুত যন্ত্ৰ পাতি ওলাই গৈছে গম পাইছানে? তোমাৰ খেতি বাতি কৰা, এতিয়া তোমাৰ মাটি ৰোৱা যন্ত্ৰও ওলাইছে পাইছানে কঠিয়া-কঠীয়া ধুনীয়াকে মা ৰুই যাব মানে।
উম, উম।
ত মানে তাৰ সেইটো জন্তুও ওলাইছে। তাৰপিছত, এতিয়া তোমাৰ ধান কটা যন্ত্ৰও ওলাইছে। আকৌ মৰণা মৰা যন্ত্ৰও ওলাইছে।
ওলালে হয়, হয়।
সেই-সেইবিলাকে কি হয় আমাৰ মানে একদম টাইমটো খুব কম সময়তে আমাৰ অ, উন্নত কৰিবেলাই আছে আমাৰ টাইমটোও বচাইছে, প্লাছ আমাৰ খেতিখিনিও অলপ উন্নত কৰিছে আৰু। গতিকে সেইফালৰ পৰা চাবলৈ গলে আমাৰ দুইটাই বেছি দুইটাই ভালেই বাৰু। কিন্তু যদি আমি সময় বচ চাবলৈ বা উন্নতৰ মানে, অ, প্ৰুক্তিৰ ফালে যদি আগবাঢ়ো, তেনেহলে আমাৰ যন্ত্ৰবিলাকে আমাক বহুতহায় কৰিছে হয় নহয়?
হয় হয়।
গতিকে সেইখিনি আৰু কথা খিনি আজি তোমাৰ ধান খেতিৰ ওপৰত ইমান খিনি কথা কথা আলোচনা কৰিছো আৰু পিছে তুমি আৰু কিবা আৰু কিবা কথা ক'বা নেকি ধান খেতিৰ ওপৰত
নাই আমি ধান খেতিৰ ওপৰত ধৰা বৰ্তমান আমি প্ৰায়ভাগ খিনি কথা আলোচনা কৰিলোৱেই। তেনেক্ষেত্ৰত চাবলৈ গলে ধান খেতিয়ে আমাৰ বহুত সুবিধ